হেল্ল' অঁ শুনিছ ন দাদা
অ শুনিছোঁ। আপুনি?
অ শুনিছো শুনিছো। কি কৰি আছে এতিয়া?
মই অলপ বহি আছো। আৰু আপুনি?
অ মইও এনে আছো। ভাত খালি ন আপুনি
হেল্ল আপোনাৰ বহুত বেকগ্ৰাউণ্ড চাউণ্ড আহিছে
অ অকমান মানে হাৱা আহিছে তাৰ কাৰণে মানে অকমান কিবা
আপুনি অলপ বন্ধ কৰি দিয়কচোন ফেনটো।
ফেন নহয় মানে হাৱা বাহাৰৰ হাৱা আহিছে।
হয় আহ আপুনি কৈছিল এতিয়া মাঘ বিহুৰ আহ কথা পাতিব বুলি এইটো আপুনি কওকচোন কেনেকৈ মাঘ বিহুটো উৎযাপন কৰা হয়?
অ অ আপুনিতো অলপ চলপ গমেই পায় হয় তাৰমানে আমি কেনেকুৱা মানে মাঘ বিহুতে কেনেকুৱা উজালি কৰি আপুনি গমেই পাই চাবাই ন সমাজখনত আমিতো মাঘ বিহু কলে মানে এনেকুৱাই যেনেকুৱা আমি পি পিঠা প্ৰস্তুত কৰে।
হয়।
অ ত ইয়াত যে আমি পিঠা পিঠা খায় আপুনি পিঠা খায় না নাখাই বা?
মই খাওঁ। আপুনি কি কি পিঠা খায় মানে কি কি পিঠা বনায়?
অ। মইটো এনেই পিঠা নবনাই মানে মা আৰু বাইদেউসতি বনাই। আপুনি কি কি পিঠা খাই কিনি ভাল পায় যেনেকে?
আমিতো এতিয়া লাৰু পিঠা তেলৰ পিঠা। আৰু তিলৰ পিঠা সেনেকুৱা পিঠাটোৱে খাওঁ বেছিকৈ।
অ অ অ আপুনি কব পাৰিব নেকি কি তিল পিঠাটো কেনেকুৱা বনা হয়?
অ তিল পিঠাটোতো তিলৰ লগত দি কেনে অলপ চাউল গুড়া দি আৰু কিছুমানে বহুত বেলেগ বেলেগ চিষ্টেমত কৰে মানে মই তো ভালকৈ নাজানো চব
অ
আৰু আপুনি জানে নেকি মাঘ মা বিহুত কি কি কৰা যায় কি কি নিয়ম আছে সেইবিলাক?
অ অ নিয়ম বিলাকতো আমিতো আমাৰ গাঁওত এনেকুৱা কৰে যেনেকে ফাৰ্চ এনেকে গুৰে বিলাক এনেকে ফাৰ্চত যেনেকে গৰুৰ আছে মানুহৰ আছে এনেকে মানে আমি অ মাঘ বিহুতটো কৰে। কৰি আহিছো ত আগতে আমি আহ গুৰুৰ কিবা বিহুতো মানে তাৰ পিছতে মানুহৰ কিবা মানে তাৰ অ আৰ আমি এনেকুৱাই কি গুৰিয়ৰ দিনত এনেকুৱাই অ কি কয় এইটো? উ তেকেলি পিঠা যে বনাই যে
হয়
অ এতিয়া আমি যেনেকুৱা গৰুৰত দিনৰ এইটো বনাই কিনি আৰু চৰাই কি কয় এইটো বনাই কিনি ইটো গৰুক খোৱাই দিয় ত তাৰ পিছত আমি গৰু চৰু এনেকুৱাই তেল পিঠা কৰি কিনি। মালা চালা ফুল চুল ক কিনি অলপ চলপ মানে, গৰু অণৱ হ নাম কিন্তু খ
আপুনি এইটো বহাগ বিহুৰ কথা ক'লে নেকি? আমি বহাগ বিহুতে
নহয় মানে আমাৰ। গাঁৱতে মাঘ বিহুত এনেকুৱাই কৰে আৰু বিহুতে এনেকুৱাই কৰে চেম কৰে মানে। তাৰ কাৰণে মানে আমাৰ গাঁওক তাতো কৈয়ে আছো মই শুনিছো।
শুনিছো শুনিছো। কৈ থাক আপুনি আপোনাৰ চাউণ্ডটোও বহুত কম আহিছে।
সোমাই আহিছ ন
উম
মানে পাহাৰৰ পৰা ইমান হাৱা দিয়া আহিছে যে তাৰ কাৰণে মানে প্ৰব্লেম আহিছে বেকগ্ৰাউণ্ডৰ ছাউণ্ড নাই। আহিছে ন।
হয় হয়।
উম। হয় হয় আপুনি অলপমান ক'ব পাৰিব নেকি মাঘ বিহুৰ আপোনাৰ গাঁৱৰ কেনেকুৱা কেনেকুৱা নিয়ম কেইটা
আমাৰতো এনেকুৱা আগৰ দৰে মাঘ বিহু উদযাপন নকৰে আজিকালি বহুত চেঞ্জ হৈ গৈছে মাঘ বিহুৰ। আমাৰ ফাৰ্ষ্টতে
উম উম।
অ যেতিয়া অ কি কয়। ভেলাঘৰ বনাই আমাৰ সেই দিনাই আমাৰ পিঠাটো ৰান্ধে মানে আৰু ৰান‌ পিঠা বনাই।
অ অ পিতাটো বনাই ন অ অ।
হয় আৰু পিঠা বনাই কিনে যেতিয়া আহ আমি একদম পুৱাতে গা ধুই কিনে তাৰপিছত আমি ভেলাঘৰ জ্বলাওঁ। তাৰপিছত আমি খেৰ এইটো গছ গছনি গছ গছনি তাতে বান্ধি দিওঁ।
আহ অ অ।
চাহ আৰু পিঠা এনেকুৱা খাই দিওঁ আৰু তাৰপিছত গাঁৱত অলপমান ঘূৰিবলৈ যাওঁ। সেইটোৱে আমাৰ এইখিনি আৰু বেছি নাই মানে আগৰ দৰে ইমান নিয়ম নীতি পালন কৰা নহয়।
যেনেকে আপুনিয় কৈছে। অ অ শুনিছো যেনেকুৱা আপুনি অ
বহাগত কেনেকৈ কেনেকৈ উদযাপন কৰে বহাগ বিহু
বহাগ বিহু ন।
হয়।
বহাগ বিহুতো মই অকমান আপুনি আপোনাক কই দিলে যেনেকুৱা মা বিহু আমাৰ কৰে এনেকুৱাই আগতে আমাৰ কিবা গুৰুৰ কিবা আগত কিবা কৰে। নিয়ম কাৰ্যটো কিবা কৰে এনেকুৱাই গৰু চৰু মানে গাধুৱাই দয় মালা চালা এনেকে পূজা কিনি কৰি কিনি খেদাই দে তাৰ পিছৰ এক তাৰিখৰ এনেকুৱাই মানুহ বিলাক এনেকুৱাই পূজা চূজা। দেহ হে ডাঙৰটো আমি সন্মান কৰে। আৰু অ ডাঙৰটো আমাক কিবা আশীর্বাদ এনেকুৱাই মানে নিয়ম কেইটা আছে আমাৰো তাৰ পিছৰ এনেকুৱাই দুই তাৰিখ পৰা আমি আমি এনেকাই নিয়ম কাতি কিনা ঘৰ ঘৰ যাই কিনে এনেকে নাচি নাচি থাক নাচি নাচি কিনা এনেকুৱাইে কোনোবা চাউল দে কোনোবা এনেকুৱাই পইচা। চাই দে তাৰ পিছত আমি কিটো পইচাটো এনেকে জমা কৰি কেনা- লাজ চ এনেকে অলপ চলপ- পাৰ্টি চাৰ্টি কৰে পাৰ্টি টাইমত এনেকুৱাই আমি গাহৰি মাংস নহ'লে মাংস তাৰপিছত- তাৰ ব্ৰইলাৰ এনেকুৱাই অলপ চলপ ড্ৰিংক কৰে, মিলাই জুলি থাকে মানে। এনেকুৱাইে আমাৰটো কৰে তাৰ পিছত এনেকে লাৰচৰ এইটোতো নাচি কিনা পইচাৰ লগত আমি গোটাই কিনা নাখাই আমাৰ এটা কিবা গ্ৰুপ আছে ত এইটো গ্ৰুপৰ আমি পইচা আছেটো জমা কৰি কেনে লা এনেকাই বিহাস বিদায় কৰে তাৰপিছত ইয়াত আমি এনেকুৱাই অ নেম কেইটা লৈ কিনি এনেকুৱাই খেল দে, তাৰ পিছত দান আৰু এনেকাই কোনে বা কোনে বা গান গাই যে
হয় অ আপুনি কব পাৰিব নেকি বিহুত আমাৰ যেনেকুৱা অসমীয়াটো বেলেগ, আৰু বড়োবিলাকৰ বেলেগ, বিহু বড়োবিলাকৰ বিহুত মানে বিষয় কৈ কি কি ড্ৰেছ হয় বা ল'ৰাগিলা বা ছোৱালী গিলাক কি কেনেকৈ কেনেকুৱৈ ড্ৰেছ পিন্ধে এইটো অলপ জনাব পাৰি?
কাৰ কাৰ আছামিচ নে ব'ড়?
বৰৰ।
অ বড়ো'ত মই গম নাপাও আছামিচ হলে মানে ক'ব পাৰিব মই। আছামিছটো এনেকুৱে মেখেল অ এখা চাদৰ পিন্ধে তাৰ পিছত এনেকুৱাই ৰঙা টিকা লয়, তাৰ পিছত ছোৱালী কেইটা ছোৱালী কেইটাৰ আমাৰ লয় তাৰপিছত মেখেলা- চাদৰ, এনেকাই ৰঙা ৰঙা মানে বে বিহুক দিনত মানে এনেকাই আমি ডান্স কৰি আৰু। লৰাক কেইটা এনেকুৱা গামচা আৰু পালি আছে বিহু পালি এইটো আমাৰ ট্ৰেডিচনেল ফালি হয়।
হয়।
উম উম ইটো পিন্ধি কিনে আমি ডান্স কৰো কৰা'তো।
হয় হয় হয়। আমাৰ ব'ড় ল'ৰা- ছোৱালী কেটাও আমাৰ মানে দখনা পিন্ধি কেনে আৰ নাইফালি এনেকুৱা লৈ কিনে আৰু ল'ৰা গিলা গামচা আৰু ক কঁকালত আৰণ ফালি বান্ধি কিনে মাথাটো মণ ফালি বান্ধি কিনে যেনেকুৱা আমাৰ বাজনা খাম, জোথা, চেৰজা, চিফুং এনেকুৱা লৈ কেনে গাঁৱে, গাঁৱে বা ঘৰে ঘৰে নাচিবলৈ যায়। তাতে আৰু মে মানে চাউল, দিয়ে কিছুমানে পইচা দৈ সেইটো লৈ কিনি আমি যেতিয়া বহাগত ফাংচন বা এনেকুৱা য'ত মানে বহুত মানুহগিলা গাঁৱৰ, পৰা গাঁৱতে মিটিঙো কৰে কেতিয়াবা মানে আমাৰ খেলাও দিয় না গাঁৱত সেইটো মানে প্ৰাইজ দিবৰ কাৰণে আৰু খেলা দি কুইজ কম্পিটিশ্যন, আৰু লিখা কিবাকিবি দি দিয়ে সেই টো মানে উদযাপন কৰে সেই টাইমত আৰু সেইদিনাই আমাৰ খানাও খোৱা হয় মানে। আৰু ৰাতি গায়ক মাতি আনে আৰু ফাংচন ন কৰে আৰু কিছুমানে নাচে এনেকুৱা আৰু এনজয় কৰে।
হয় হয় হয় এনেকুৱা আমাৰো অ অ আছে আছে। এনেকুৱা আমাৰ গাঁৱতো এনেকুৱা চিষ্টেমটো আছে। আমাৰ এনেকুৱাইে কম্পিটিচন হয় ডান্সৰ কম্পিটিশন আৰু এনেকুৱা খেল চেল এনেকুৱা আছে আমাৰো চম কোম আপুনি যেনেকুৱা কৰিছে এনেকুৱাই আমাৰ গাঁৱৰ এনেকুৱাই কৰিয়াৰ মানে।
হয়
উম হয় হয়।
ভালে এইটো ছিষ্টেম ভালে মানে বছৰত একবাৰ হ'লেও চব- বে মিলিকেনে একবাৰ এসাঁজ খোৱা আৰু এক একবাৰ ইনজয় কৰাতটো কোনো বেয়া নহয় চবেই একদিন মানে লগ হৈ কিনে একবাৰ এনেক- বা খাব লাগে আমিতো বেচে বছৰত বেলেগ দিনাতো এনেকুৱা আমি লগ বা লগৰীক এনেকুৱা লগ নাপাওঁ। য'ত গাঁৱৰ মানুহগিলা আজিকালি বহুত ঠাইত থাকে বেলেগ বেলে- লেগ জেগাত থাকে মানে বহাগ বিহু, বা মাঘ বিহুতহে আমি কেতিয়াবা লগকটা লগ পাওঁ সেই টাইমত ইনজয় কৰাটো বহুত ভাল হয়নে।
উ উ আপুনি লগৰ কথা পাতি কেনে হয় হয়। হয় আপুনি আপুনি লগত কথা পাতি কনে হয় হয়। হয় হ'ব দা